হেল্ল'! অ কোৱা।
অহ কি কৰি আছা হে?
আছো ৰবা এনেই। কি কৰিম তুমি কি কৰি আছা?
মই আছোঁ ৰবা এনেই অ তোমাৰ এই এনেই বহি আছোঁ আৰু।
অহ ঠিকে চাহপানী খালা?
চাহপানী তোমাৰ খালোঁ ৰ'বা। তুমি খালানে নাই?
মই খোৱা নাই খাম ৰবা এতিয়া খাম। পিছে দেৱালী চোন আহিলেহে দেৱালী আহিব হ'ল। দুল সময়
অ হা দেৱালী আহিলেই চোন কি মানে টাইম বিলাক সোনকালে সোনকালে যাইছে ন এ গৈছিলে মাত্ৰ দুদিন আগত আৰু দেৱালে আহিলে তোমাৰ।
হয় এতিয়া এই দেৱালী আহিলে সৰু দিনৰ এই স্মৃতিবোৰ মনত পোৰ ঘৰৰ পৰা আৰম্ভ হৈ যাব লাহে লাহে। সন্ধিয়া হলে চাকি জ্বলোৱা ঘৰৰ চাৰিওফালে পোহৰ কৰা। সকলোৱে একেলগে বহি মিঠাই চিঠাই খোৱা এই সেইবিলাক আনন্দ বেলেগে কিন্তু।
হয় দিয়া একদম ঠিক কথা কৈছা দিয়া। মানে যিটো তোমাৰ দেৱালীৰ সময়ত যিটো আনন্দ বা সেই যিটো তোমাৰ অ বোমা ফুটকা ফুটোৱাৰ যিটো তোমাৰ শব্দ বা তোমাৰ চাকি জ্বলোৱা যিটো তোমাৰ উৎসৱ সেই উৎসৱটো বহুত ভাল লাগে মোৰ। মানে বহুত দেখিলে মানে কিবা বেলেগ লাগে আৰু।
একেবাৰে ঠিক মোৰো দেৱালীতো। তোমাৰ ভাল লগা কথাটো হ'ল তোমাৰ এই যে চাৰিওফালে যে যিটো আনন্দময় পৰিৱেশ নহয় সেইটো চাই কিন্তু বহুত ভাল লাগে মোৰ। মানে সন্ধিয়া হলে ঘৰে ঘৰে চাকি দিয়া বা লাইটৰে সজাই তোলা। সেইবোৰ হয় ন আৰু বিশেষকে তুমি মন্দিৰৰ যিবিলাক স- জা সেইবোৰ চাবলৈ যে বহুত ধুনীয়া লাগে দে। আৰু বহুত মানুহে তোমাৰ নতুন নতুন কাপোৰ পিন্ধে আত্মীয় স্বজন। জন বা ওচৰ এ বহুত দিন দেখা নোপোৱা মানুহৰ লগতো তোমাৰ এই সময়ত দেখা দিয়া হয় আৰু কবলে গলে।
হয় দিয়া সেইটো বাৰু সঁচা কথা দিয়াচোন মানে তোমাৰ সকলোৱ হওক মানে আজিকালি জানাইে মানে মানুহে মানুহ নক মানে যিটো মিঠাই দিয়ে মিঠাই দিয়ে দেৱালীৰ দিনা যিটো আমাৰ চোণ পাপ্ৰি বুলি কয়। সেইবিলাক দিয়ে বা তোমাৰ যিটো চাকিৰ উৎসৱ তোমাৰ সকলো মন্দিৰত হওঁক তোমাৰ মানুহৰ ঘৰে ঘৰে হওক, যিটো চাকি জ্বলে চাকি জ্বলাৰ যিটো দিশ্য সেই- দৃশ্যটো কিন্তু চাই বহুত মনোমোহা আৰু ক'বলৈ গ'লে। বাকী তুমি পিছে দেৱালী কি কৰা হয় অলপ তোমাৰ দেৱালীৰ যিটো কাৰ্যকলাপ তাৰে বিষয়ে কোৱা চোন নহ'লে অলপ দেৱালীৰ বিষয়ে কোৱা তুমি অলপ?
দেৱালী মানে কি আৰু দেৱালী কেনেকে পালন কৰো বুলি ক'লে তোমাৰ মানে কালী পূজাও পালন কৰা হয় ন। ত আমাৰ ওচৰতে তোমাৰ কালি মন্দিৰ এটা আছে উল অলপ দূৰত। ঘৰতে থকা যায় বেছিভাগ সময় বাকী ঘৰত তোমাৰ মই আচ পুলি পুতো গছপুলি পুতি আমাৰ বাঁহৰ খাপ বনাই দিয়া হয় ন খাপ বনাই মানে কলপুলিত পুতি কিনে তাতে চাকি থোৱাৰ ব্যৱস্থা কৰা হয়। ত সেনেকে গধূলি সময়ত মা আৰু মই গা পা ধুই কিনে তোমাৰ চাকিৰ ব্যৱস্থ- আৰু অলপ দি শলিতা চলিতা দি পুৰা একদম ঠিক ঠাক কৰিলো আৰু চাকিবোৰ। আৰু অলপমান যেতিয়া আন্ধাৰ হব আন্ধাৰ হোৱাৰ লগে লগে তোমাৰ চাকিবোৰ কলগছ দিয়া আৰম্ভ কৰি দিওঁ। হেত ভাল লাগে ন সেইটো ত চাৰিওফালে যেতিয়া থাকে। ঘৰৰ বাহিৰত তোমাৰ চব ফালে আৰু যিমান যি ঠাই আছে আগত পিছত চবফালে চাকি দিয়া হয় বাৰাণ্ডাৰ পৰা আৰম্ভ কৰি ত তেনেকুৱা এটা পৰিবেশ আৰু বাকী তোমাৰ এনেওতো অ কি কৰো মই যেতিয়া সন্ধিয়া সময় আৰু সন্ধিয়াৰ পিছতো তোমাৰ এতিয়া পূজা চাব যোৱাই সময় হৈ যায় ত তাতে যাওঁ। তাত তাতে যোৱাৰ পিছতো তাতে জানাই পূজাৰ পৰিৱেশটো কিমান ভক্তিময় হয়। ত পূজাৰ লগতে তোমাৰ বিভিন্ন ঠাইত মেলা চেলাও বঢ়াই দিয়াচোন আমাৰ ওচৰে পাজৰে। ত' সেইবোৰো চাও তোমাৰ লগৰবোৰৰ লগত ফুৰিব যাওঁ। বা তোমাৰ চব বেলেগৰ মানুহবোৰে ঘৰে ঘৰে তোমাৰ লাইট লগাইতো জাক জ- মকটাৰে তোমাৰ জিলিকি থাকে। ত সেইবোৰো চাব যাওঁ আৰু।
অ ঠিকে দিয়া আৰু বাকী আ মই এটা আৰু দেৱালীৰ লগতে আৰু এটা কথা লক্ষ্য কৰো মই মানে যিটো ল'ৰা ছোৱালীৰ যিটো ফূৰ্তি বমা অ ফুটা মানে বোমা যিটো ফুটকা ফুটা বুলি কয় আৰু সেইটো ফুটোৱা যিটো ফূৰ্তি। সেইটো মানে ফূতিটো অলপ বেলেগেই দিয়া সেইবিলাক পৰা মানে দেৱালৈ এলে তেওঁলোকক সেই বোমা লাগে। কিন্তু সেই বোমাবিলাকে বা ফটকা যিবিলাক আছে আৰু। সেইবিলাক কিন্তু আমাৰ পৰিবেশন বিনষ্ট কৰে তোমাৰ, এ ধৰি লোৱা বিভিন্ন বোমা যিবিলাক ফটকা আছে এইবিলাক পোতালে তোমাৰ যি ধোঁৱা বা তোমাৰ এইবিলাক বহুত জ্বলাইটো। ওপৰতে হওক বা তোমাৰ তলতে হওক যিবিলাক অ বিস্ফোৰণ হোৱা আছে বা কিছুমান আকাশত জ্বলা আছে। ত- সেইবিলাকে যিটো অ তাৰ পৰা যিটো গেছ ওলাই বা তাৰ পৰা যিটো এটা ধোঁৱা ওলাই সেই ধোঁৱা বিলাকে কিন্তু আমাৰ পৰিৱেশটো বহুত বিনিষ্ট কৰে মানে সিদিনা চাবাচোন তাৰে পিছদিনা বা সিদিনা ৰাতি তোমাৰ আকাশখন কেনে ধোঁৱা ধোঁৱা হৈ থাকে ত' সেইটো অলপ চাব লাগে মানুহ বিলাকে আৰু বাৰু এ বাৰু এটা দুটা বোমাও মাৰিব লাগে দিয়াচোন। সেইটো মই নকওঁ যে মা নামাৰিব লাগে। নামাৰিব, মাৰিব লাগে কিন্তু অত্যাধিক মাত্ৰাত মাৰিলে‌ অলপ বিপদ দিয়াচোন আমাৰ কাৰণে পৰিৱেশটোতো আমিয়ে থাকিম ন' বেলেগে নাথাকে ন' ত' আমাৰ বেমাৰ হ'ব লাষ্টত বাকী লৰা ছোৱালী সৰু সৰু বিলাকে সাবধান হ'ব লাগে দিয়া। নহ'লে তোমাৰ আৰ কিয় ক'ৰবাত দেখ শুনিপাই তুমি মানে চকুয়ে তকুয়ে কিবা পৰি পৰা বোমা এইবিলাক ফটকা কিছুমানৰ কিবা কিবি হোৱা ত' সেইবিলাক হ'ব হব লা পাৰে ন ত' সেই এইবিলাকো চাব লাগে সৰু সৰু ল'ৰা ছোৱালীবিলাকে বাকী তোমাৰ মানে যিটো অসমৰ দেৱালী আছে, সেই দেৱালীৰ লগত যিটো তোমাৰ কালি পূজা সেই কালী পূজা সেতো কিন্তু মানে বহুত ঠাইত উদযাপন কৰা হয় দিয়া, মানে মই দেখিবলৈ পাওঁ আৰু মানে যেতিয়া তোমাৰ অ মানে সন্ধিয়া হয় আৰু সন্ধিয়াৰ সময়ত তোমাৰ তুমি ক'লাই তোমাৰ যেনেকে ওচৰত কালি মন্দিৰ আছে, তাৰে তুমি তাতে থাকা তেনেকে বহু হুত মানুহে সেনেকে কালী পূজাত মানে অ মানে পূজা চাবলৈ যায় আৰু কালী পূজা সময়ত মানে ধৰি লোৱা মন্দিৰবোৰত যি টো ভক্ত বা যিটো ভক্তৰ ভিৰ বা ধৰি লোৱা তোমাৰ যিবিলাক আমাৰ মানুহ আছে তাতে মানুহ চাকি জ্বলাবলৈ যায় বা তোমাৰ এটা সেৱা কৰিবলৈ যায় কালী মাৰ ওচৰত ত' সেনেকুৱা আৰ' তাৰ মানে ভক্তিময়‌ পৰিবেশ সৃষ্টি হয় আৰু ক'বলৈ গ'লে এ ধৰি লোৱা তোমাৰ পূজাৰ লগতে এই যিবিলাক বিভিন্ন অ যিবিলাক ঠাইত আৰু সৰু সৰু যিবিলাক মেলা সেইলা মেলাও বহে ন' যত তোমাৰ এই মিনি বাজাৰ বুলি আমি বা তোমাৰ মিনি মেলা এনেকুৱা আজি বাহিৰে য'ত তোমাৰ অ‌ চকৰি বিলাক হয় বা তোমাৰ যিটো খেল আছে সেই খেলৰ লগতে তোমাৰ অ মিঠাইৰ দোকানে হওক বা অনান্য যিবিলাক দোকান সেইবিলাক দোকানো বহে দিয়াচোন তেহতৰ আৰু য'ত তোৰ আৰু মানে সৰুৰ পৰা ডাঙৰ গলে আৰু সকলোৱে চাব যায় আৰু। মানে এটা আনন্দৰ সময় আৰু কবলৈ গ'লে।
হয় দিয়া হয় দিয়া সচা ক, বোমা ফুটোৱা এই সেইকাৰণে মই মানে কি কৰো আজি আজিকালি তোমাৰ আ মানে বিশেষকৈ মাটিৰ চাকি চলা - জ্বলায়ে ভাল পাওঁ দিয়া। বিদ্যুতৰ লাইটটো ধুনীয়া ঠিকে কিন্তু যিটো তোমাৰ ন সেইটো মোৰ তোমাৰ মাটিৰ যিবিলাক চাকি হয় ন সেইবোৰ ব্যৱহাৰ কৰিলে স্থানীয় কুমাৰ সকলেও লাভৱান হয়। আৰু এতিয়া এটা ভাল পৰিবৰ্তন কি হৈছে যে আমাৰ যিবিলাক আগৰ তুলনাত অ বহু মানুহে এতিয়া যিবিলাক শব্দযুক্ত যিবিলাক তুমি বোমাৰ কথা ক'লা বা আতচ বাজি ন সেইবিলাক কম পৰিমাণে ব্যৱহাৰ কৰা আৰম্ভ কৰিছে। তুমি দেখিও প্ৰদূষণ আৰু শব্দ প্ৰদূষণটো কিছু কমি গৈছে ফলত কি হৈছে বৃদ্ধ আৰু সৰু শি শু বা জীৱ জন্তু বিলাকৰো অসুবিধা কম হৈছে। আৰু উৎসৱৰ তোমাৰ আনন্দ উপভোগ কৰাৰ লগতে পৰিৱেশৰ কথাও চিন্তা কৰাটো বহুত দৰকাৰ ন! ত সেইবাবে তুমি দেৱালীটো আনন্দময় পৰিৱেশ হয়ে চব ফালে হয় দেৱালীটো আমি সকল আনন্দ পোহৰৰ উৎসৱ বুলি কওঁ। উৎসৱৰ মাজতে আমি পৰ প্ৰদূ পৰিৱেশৰ কথাও ভাবিব লাগিব যাতে প্ৰদূষণ নহয় আমি যদি এতিয়া পৰিৱেশৰ ক্ষতি যি নকৰাকৈ উৎসৱ উদযাপন কৰিব পাৰো তেন্তে সেই আনন্দতটো যিটো সেইটো তেতিয়াহে বেছি অৰ্থ পূৰ্ণ হ'ব, য মানে কি হয় সচেতনতাই এনেকুৱা উৎসৱবোৰক মানে হা সকলোৰে আগত আৰু অধিক সুন্দৰ কৰি তোলে আৰু মোৰ মতে। আৰু সেইকাৰণে তোমাৰ দেৱালীৰ যিটো আচল সৌন্দৰ্য ন সেইটো কেৱল লাইট মিঠাই বা যিবিলাক সা সজ্জা থাকে সেইবিলাকত নহয়, এই উৎসৱে তোমাৰ আমাৰ যিবিলাক হওক বা আমাৰ বন্ধু সেই সেইবোৰৰ আৰু এটা সুযোগ দিয়ে, ধৰা আজিকালিতো চব কাৰো বাবে কাৰো টাইম নাই। এনেকুৱা এটা আ মানে সময় যত লগত ঘুৰিব ফুৰিব পাৰা বা‌‌ সম মই কটৱা তুমি ফূৰ্তি কৰিব পাৰা আনন্দ কৰিব পাৰা। সেইবাবে মানে আহ তুমিতো কৈছা বোমা ফুটোৱাৰ ফলত বহু অঘটন হয় ত' এই বোমা ফুটৰ চ' চুট অলপমান বন্ধ কৰি সেই অঘ ঘটনাৰ পৰাও মানুহে অলপমান সাৱধানে থাকিব লাগে আৰু নিজৰ পৰিয়াল বৰ্গৰ লগত সময় কটাৱাটো উচিত বুলি মই ভাবো আৰু এই বিষয়ে বাকী বিশেষ মোৰ ফালৰ পৰাই বাৰু উৎসৱৰ বিষয়ে ক'বলগীয়া একো নাই কাৰণ জানাই উৎসৱসমূহ বৰ্তমান সময়ত এনেও অলপমান সলনি হৈ আহিছে মানুহৰ ইচ্ছাও তোমাৰ কমি গৈছে এতিয়া আমি -আমি যদি আমাৰ কথা কওঁ আমি আগতে যিমান ফূৰ্তি কৰিছিলো উৎসৱ সময়ত তোমাৰ এতিয়া দূৰ্গা পূজাই হক, হলীয়ে হক বা এই দেৱা সেই কথাই কৰিছিলো আগৰ সময়ত আজিৰ পৰা হয়তো তিনি -চাৰি বছৰ আগত বা পাঁচ- -ছয় বছৰ আগত এতিয়া। চাবা আজিকালি মনে নাযায় কৰ'বাত যাবলৈ আজিকালি মানে ঘৰত থাকিয়ে ভাল লগা হৈছে সেনেকুৱা এটা পৰি সেইটো আমাৰ ক্ষেত্ৰত নহয় বহু ল'ৰা- ছোৱালীৰ ক্ষেত্ৰত সেনেকুৱা কোনো কটো ওলাই যাব খোজে ঘৰত থাকীয়ে ভাল পায় ত সেইটো এটা সমস্যাও হৈছে কিন্তু তোমাৰ এতিয়া মানুহৰ মন সময়ৰ লগত সলনি হব ধৰিছে বা বৰ্তমান সময়ত ইমান প্ৰতিযোগিতা বাঢ়ি গৈছে। মানুহে- মানুহ বুলি ক'লে তোমাৰ ল'ৰা- ছোৱালীবোৰ বিশেষকে নিজৰ জী জীৱনৰ যিবিলাক প্ৰতিযোগিতা আহি থাকে তেওঁলোকৰ জীৱনত কি কৰিব -কি নকৰিব সেইবোৰৰ পৰা মানে সেইবোৰ ভাবি কিনে বেলেগ কথা ফূৰ্তি কৰাৰ আহৰিয়ে ' নাপায় প্ৰতি তেওঁলোকৰ ৰাপো কমি গৈছে। ত 'তোমাৰ উৎসৱসমূহতো আমাক ভালে পৰিচয় দিয়ে দিয়াচোন আনন্দৰ কিন একেধৰণে পালন কৰাটো এতিয়া লাহে- লাহে কমি আহিছে আৰু ক'বলৈ গলে। বাকী বিশেষ একো নকওঁ দিয়া নহলে আজিলৈ ৰাখিছো পিছত কেতিয়াবা এই বিষয়ে কথা পাতিম।
অহ, সেইটোয়ে দিয়া মানে যিটো তোমাৰ দেৱালী সেইটোৱে আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ উৎসৱ আৰু। দিয়া হ'ব দিয়া নহ'লে থৈছোঁ আজি।
দিয়া- দিয়া